অ, তাতে তুমি মানে কালি মন্দিৰতে থাকিবা আৰু।
অ, মানে আমাৰ মন্দিৰত মানে নিউজ লাইভ চবেই আহে ন'।
উম।
কিবা হাতী - হাতী কি কয় অসমীয়াত হাতী ত কয়?
তী আহ হাতীয়ে কৈ দিয়া।
সেইটো - সেইবোৰো আহে। পগ্ৰাম - চগ্ৰাম হয় আৰু।
অ, মানে ডাঙৰকেই হ'ব আৰু।
অ, ডাঙৰকে হয় তুমি এক কাম কৰিবা? শুনা এটা কাম কৰিবা অ, কালী পূজা দেৱালী টাইমত ন' তুমি ইয়াত তে আহি যাবা আমাৰ তেজপুৰত মোৰ লগত কণ্টেক্ট কৰিবা, কণ্টেক্ট কৰি ইয়াতে আহি যাবা। মোৰ ঘৰতে থাকিব পাৰিবা।
হয়।
মানে ঘৰৰ পৰা পাৰ্মিশন - ঘৰৰ পৰা পাৰ্মিশন লৈলো বাৰু।
হুম-হুম, ইমান দূৰক লৈম
কি ক'লা?
কোৱা? ইমান দূৰলৈ মানু এনে যাব নিদিয়ে ঘৰৰ লগতে যাব লাগিব গলে।
অহ। এনে কি দূৰ্গা পূজা এনেকে টাইমে ফুৰিব নাহা নিকি?
নাই আমাৰ ইয়াতে মানে বহুত ডাঙৰকে হয় ন, ত বেলেগত মানে যাব লগা নহয়ে।
অ।
অ, এনেকুৱা আমাৰ ইয়াত
তোমাৰটো কি দুৰ্গা মানে গুৱাহাটী পাৰ কৰি কেনে তোমাৰ ঘৰত গুৱাহাটী না পাব নালাগে?
নাই অ, তোমালোকৰ পৰা আহিলে চাগে গুৱাহাটী পাৰ হৈ আহিব লাগিব। উম।
অ, বহুত দূৰ অ তোমালোকৰ ঘৰ তেন্তে।
অ, দূৰ আছে বহুত দূৰ আছে।
তুমিতো আজিলৈকে তেজপুৰ আহাই নাই?
নাই, যাই পোৱা নাই যাব লাগিবহে এদিন।
তুমি ইনষ্টা বা ফেচবুক নচলোৱা নেকি?
আছে - আছে ইনষ্টা আছে।
অ।
তোমাৰ আছে নে?
উম আছে।
অ দিয়া ফল' কৰিম ন তোমাক, দিয়া ন নামটো?
মই তোমাক অ হোৱাটছআপত দি দিম নামটো।
অঁ অঁ ইউজাৰ এয়া প্ৰফাইলটো শ্বেয়াৰ কৰি দিবা।
অ হ'ব।
কে আছে, উহুম তাকে এতিয়া কি তুমি হৰলিকচ ভাত, আহ হৰ্লিকচে খালা নে আৰু কিবা খালা?
মই হৰ্লিকচ আৰু পকৰা খাইছো।
হ। মই এতিয়া প্ৰেক্টিচ কৰি আছো ৰবা! তোমাৰ লগত কথা পাতি পাতিল।
অ ঠিকেই আছে।
ভাত মই নবনাওঁ ৰাতি মায়ে বনায়।
অ।
তি মানে দিনতো নবনাওঁ মই।
আচ্ছা।
মাই বনাই। তুমি বনোৱা নে ভাত - চাত?
পূজা তুমি দিয়া নে?
আৰু কি ক'লা?
ঘৰৰ পূজা চূজা তুমি দিয়া নে মায়ে দিয়ে?
মানে চাকি বন্তি আৰু।
অ।
মানে ৰাতিপুৱা মায়ে দিয়ে আৰু গধূলি মানে মই যেতিয়া ফ্ৰেছ হওঁ তাৰপিছত মই দিওঁ।
আচ্ছা।
ন ৰাতিপুৱা মানে মোৰ উঠোতে দেৰি হয় ন মানে এতিয়া আৰু কলেজ থাকিলে দেৰি হয়। তাকো কলেজ নাথাকিলে দেৰি হয় আৰু কলেজ থাকিলেতো ৰাতিপুৱাই যাব লাগে। ত এনেকে তাইম নাপাওঁ ত মায়ে, দি দিয়ে, বাকি গধূলি আৰু মানে ফ্ৰেছ হৈ পালে ময়ে দিওঁ আৰু এনেকুৱা।
আচ্ছা। আমাৰ আক ঘৰততো ময়ে দিওঁ, মানে মইতো ছটাত উঠো ন।
অ হয়।
ছটাত উঠি কেনে গা পা ধুই লও, তাৰ পিছত মায়েতো কাম কৰি থাকে। তাৰ পিছত মইয়ে দি দিওঁ, আকৌ সুন্দিয়া মই দি দিওঁ আৰু যেতিয়া মই পিছ- পিৰিয়ড হম তেতিয়া দাদাই দি দিয়ে।
অ ঠিকে আছে, আজিতো মই হম হম।
দাদাও দিয়ে মাও দিয়ে আৰু আমাটো মানে মোৰ আমাৰটো কৰ কালী মন্দিৰত, মই মই ঘৰত পূজা দিওঁ আৰু মাতো কালি মন্দ- ত যাই কেনে পূজা দি আহে ন পানী ঢালি আহে শিৱ ঠাকুৰৰ। তাৰপিছত আমালোকৰ ফুল গছ আছে ন আৰু ইয়াতে- ছিমান নায়েই মানুহৰ। ত' ইয়াৰ আমাৰালোকৰ দুটা তিনিটা ফুলগছ আছে,
হম হুম।
এই ফুল চুল দি আহে তাৰ পিছত একেবাৰে পূজা চূজা কৰি আহে আমালোকৰ মন্দিৰ- ত ৰজ ব্ৰাহ্মণে পূজা কৰে আহি কেনে।
অ আমাৰ ৰাতি সপ্তাহ আৰু মন্দিৰত পোৱা। গধূলি মানে দবাৰ মাত শুনিবাই আৰু
উম। তুমি ক তোমাৰটো কি গাঁও চাইড নেকি?
নহয় আমাৰ চহৰে হয় টাউনে হয়।
অ আচ্ছা।
টাউন মানে কেনেকুৱা মই তোমাক কৈছো ৰবা। মানে গাঁও হয় টাউনো হয় সেনেকুৱা
মানে বুজিছো গাঁৱৰ পৰা পাঁচ মিনিট নালাগে টাউন যাবলে এনেকা
নহয় নহয় নহয় মানে কেনেকুৱা মই তোমাক কওঁ মানে যিখন আমি আছো কিন্তু সেইখন গাঁৱেই হয় এইটো তাৰ যিটো পৰিৱেশ হয় সেইটো একদম টাউনৰ দৰে হয় মানে গাঁও গাঁও নালাগে গাঁও নহয় এতিয়া মানে চব চহৰে হয়। আৰু আগতে আছিল গাঁৱৰ পৰিৱেশ এতিয়া গাঁৱৰ পৰিৱেশ নাই।
অ আচ্ছা
এনেকুৱা
তোমালোকৰ এইটোতো চহৰ মানে পুৰা চহৰে হয় আমালোকৰ ঘৰৰ মানে ধৰ না দহ মিনিট দহ মিনিট নাই বিশ মিনিট এনে ত্ৰিশ মিনিট গলে তোমাৰ ই পাবা দহ মিনিট বা বিছ মিনিট গ'লে তুমি গাঁও পাই যাবা। আৰু গাঁও মানে এনেকা গাঁও নহয় আজিতো জানাই চব একেই হৈ গৈছে
হা সেইটোৱে বাকী
আ মইতো মানে মাহঁতৰ লগত ফুৰিব যাম বুলি ভাবিছিলো আজি। পিছত কালি কালি মোৰ মন্দিৰ পূজা আছিল ন? সেইকাৰণে আজি যোৱা নাই।
অ অ তাকেই আমাৰ আজি ফেমিলি গোটেইবোৰ গ'ল ফুৰিবলে মই আজি ঘৰতে থাকিলোঁ।
অহ
অ বেয়া লাগিছে আৰু ইমান দিনৰ পৰা যাম যামকে ভাবি আছিলোঁ। এতিয়া আৰু যাবই নোৱাৰিলো। তাকে আজি মই ৰাতি পুৱা মাক কৈছিলো যে সেই যাম দে তেজপুৰ যাম দে তেনেকে ক'লো। মায়ে কৈছে কি হ'ব দেচোন যাম। চাওঁ ভাবি চাও এনেকে কৈছে।
অ ইয়াতে আহিলেতো তোমাৰ এদিন, দুদিন থাকিব লাগিব ন।
অ তাকেইতো সেইটোৱেতো কৈছে মায়ে। মানে মানে অ, আমি এতিয়া বহুত মানে কাম কৰি থকা মানুহ ন। ত থাকিলে প্ৰব্লেম হৈ যায়। নথকাকেও যাব নোৱা
তে মানে তুমি যদি হোম ষ্টে লোৱা, তুমি ৰুম ভাড়া লোৱা তেতিয়া হ'লে তোমাৰ ফেমিলি ৰুম ভাড়াও দিয়ে ন?
অ আৰু আমি গ'লে আমি গ'লে এনেই থাকাকে নাযাওঁ। যাই কিনে মানে ঘূৰি আহাকেই যাম। সেনেকুৱা হা। থকাকে থকাকে যোৱাটো মানে ইমপচিবলে হৈ যায়। ঘৰৰ পৰা যাব। যাব বুলি ভাবিব যে সেইটোৱে ডাঙৰ কথা।
তোমাৰ ঘৰটো বেছি দূৰ অ মোৰ এনেকা লাগি আছে।
দূৰ দূৰে হয়। বহুত দূৰ হয়। তোমালোকৰ মিডিল আচাম, আমাৰ লয়াৰ আচাম। হৈ আছে, আ।
তুমি কি অৰুণাচল বা টাৱাং চাৱাং ন নোযোৱা?
অৰুণাচল গৈছিলো লাষ্ট ইয়াৰ।
লাষ্ট ইয়েৰ গৈছিলা?
উম অৰুণাচল এয়া গৰম বন্ধ ধৰ গৰম বন্ধতে গ'লো নেকি নে জানুৱাৰীত গলো। অ গৰম বন্ধত গৈছিলো তাতে যোৱাবাৰ। তাৰে আগৰ বছ, অ ফেমিলিৰ লগতে আৰু। এতিয়া আৰু লগৰ লগত ইমান দূৰলৈ যাব নিদিয়ে নহয়।
অ আচ্ছা লগৰ লগত ক'ত যোৱা? মানে ওচৰতে।
অ ওচৰতে যাওঁ। এয়া পূজা-চূজা চাবলে বা ৰাস হ'লে। কিবা ফেষ্টিভেল থাকিলে বা কেতিয়াবা ঘৰত বৰ হৈ আছো। ফোন কৰি লও আহ ওলাই যাওঁ য, কিবা খাবলৈ যাওঁ। সেনেকে ওলাই যোৱা যায় আৰু।
অ, তোমালোকৰ ওচৰত পাৰ্ক-চাৰ্ক আছে?
অ বহুত আছে, ঢেৰ আছে। অ আজিও যোৱাৰ কথা আছিল। গধূলি বোলো ওলাই যাম আৰু এনে ঘৰতে আছো। আজি বৰষুণ আহিল নহয় এতিয়াও। এতিয়াও বৰষুণে দি আছে।
ঠিকে আছে।
এইয়া এনে ঘৰতে থাকিলো আৰু।
মোৰতো এনে যাব নিদিয়ে ন। মায়ে মোৰ ঘৰৰ লক লগৰবোৰ মানে মোৰ দুটা ফ্ৰেণ্ড আছে। ক্ল'জ ফ্ৰেণ্ড সিহঁতে ঘৰত আহিলে মানে মোক যাব দিয়ে আৰু সিহঁতৰ লগত।
অ, মোৰো ইমান মানে এলাও নকৰে, মোৰো ষ্ট্ৰিক্ট আছে। বাট কেতিয়াবা মানে ইমান আজি-কালি ইমান চেক নকৰে আৰু।
অ একটো ডাঙৰে হলা ন।
অ সেয়াই আৰু হ'লেও মানে- ইমান মানে দিলে আৰু লিমিটত দিলে আৰু।
মোৰো ইমানো মানে মোৰো লিমিটেড যেনেকে ৰাতি ওলাব নোৱাৰি। খুন্ধিয়া টাইমত ওলাব নোৱাৰি, তোমাৰ তুমি দিনত- যিমান ফুৰিব পাৰা ফুৰা। কিন্তু ৰাতি, সন্ধিয়া টাইম এনেকা টাইম নিদিব আৰু তোমাৰ ফুৰিব মানে তুমি তেজ মানে ইয়াতে লোকেল জাগাতে ফুৰিব লাগিব। মইটো বেছিভাগ মল, তাৰ পিছত পাৰ্ক, তাৰ পিছত ৰেষ্টুৰেন্ট এইবোৰ এইবোৰতে বেছি ফুৰিব যাওঁ।
অ। আমাৰো ইয়াত মানে কেনেকুৱা ৰাতি দিয়ে যদিও মানে এটা টাইম দিয়ে, সেই টাইমৰ আগত- তই আহি পাবই লাগিব মানে, নহলে হাকাৰ লাগি যাব ঘৰত। এনেকে সৰু এজনী মানে বা- হঅ মোৰ মানে এজনী বা আছে মোতকে দুবছৰ ডাঙৰ কিন্তু মানে বা বুলি- মানে নামতহে বা বাকী আমি মানে একদম মানে ক্ল'জ ফ্ৰেণ্ডতকে ওপৰত আৰু। বাই লগত গ'লে মানে একো প্ৰব্লেম নাই আৰু ঘৰত। মানে চবতে যাব দিয়ে তাইৰ লগত। তাইৰ নামটো ক'লেই হ'ল আৰু মানে। মই বেছিভাগ মানে তাইৰ লগতে যাওঁ বাৰু বেছি দূৰত যাব লাগিলে। সেনেকে বা জানে। তাই মানে তাই এনি লগত মানে- তাইৰ লগত মানে কোৱা কোৱা- নাই মানে তাইৰ লগত মানে এনেকুৱা- গ'লে মানে ঘৰৰ পৰাই চিন্তা নকৰে আৰু।
অ
সোনোকোৱা
মোৰো মানে এনেকা আছে। মোৰ মাহী ছোৱালীৰ লগত- কলে, ঘৰ পৰা মানে একো, কি কলা?
অ তোমাৰ মাহীৰ ছোৱালী মোৰ মামাৰ ছোৱালী।
অ
সেনেকে বাকী তোমাৰ মামাহঁতৰ ঘৰ কত?
মোৰ মামাহতৰ ঘৰতো তোমাৰ মানে ওচৰতে মোৰতো যোন মোৰতো যেনেকে পুলিচ লাইন। মোৰ মামাহঁতৰ ঘৰ ৰাবাৰ বাগান মানে ওচৰতে আৰু। তোমাৰ মহাভৈৰৱ টো মহাভৈৰৱ আছে ন।
উম।
মহাভৈৰৱ চাইডত।
অ আমাৰ মামাহতঁৰ ঘৰ একদম ওচৰত মানে দুখোজ দিলেই পায়।
অ
মানে যেনেকে আছ তই সেনেকেই যাব পাৰিবি।
কি কলা?
মানে ঘৰত তুমি মানে যেনেকে থাক সেনেকে যাব পাৰিবি আৰু।
অ নহয় আমাৰতো অলপ ডেছ চেচ কৰি ল'ব লাগিব। ঘৰৰ ডেছ কৰি যাব নোৱাৰি।
আমাৰ আৰু ঘৰত ৰেষ্ট কৰি যাব পাৰে একদম ওচৰতে আৰৰ। সেনেকে অ তাকে সেইটো কাৰণেও ইমান প্ৰব্লেম নহয় ফোন কৰি দিলেই হৈ যায়। তাক কেতিয়াবা আমি দুজনীয়ে যাও ওলাই যাওঁ বোলে ফোন কৰিলে আহ ওলাই যাও, মই বোলো বওল সেনেকে কিবা খাই আহিলো
উম তুমাৰ এইজটো কিমান?
মোৰ টুৱেণ্টি
অ এইকাৰণেটো মানে তোমাৰ মাত ইমান সৰু সৰু লাগে।
আৰু তোমাৰ?
মোৰ এইটিন হও আৰু ছেপ্টেম্বৰত।
অ এতিয়া নোহোৱাই নাই এতিয়াও।
লা তো মূতছে তোমাৰ মাতটো বেছি সৰু লাগে।
উম, নাই মোৰ মাতটোৱে এনেকুৱা, চবে কয় যায় ইমান সৰু মাত এনেকে কয়, কাৰোবাৰ লগত যদি কথা পা তো এনেকে কয় মোৰ লগতে ইমান সৰুকে কথা পাত নে চবৰ লগত সৰুকে কথা পাতা হবোলাৰে নাই ভাই মোৰ মাতটোৱে তেনেকুৱা।
অ মোৰ মাতটো অলপ ডাঙৰ ডাঙৰ ন?
ডাঙৰ মানে ঠিকেই আছে সৰু নহয়
অ, মই মানে বেংগলী ন বিছ চি চিউৰি - চিউৰি কথা পাতো যে এইকাৰণে মানে মাতটো এনেকে ফাটি গৈছে।
অ নাই একো নাই মই প্ৰব্লেম পোৱা নাই, ভালে লাগিছে কথাটো। আ ইমান ভালকে নাজানো, একো একটো জানো।
অহইজা। অ ময়ো মানে মানে মোৰতো বেংগলী পুৰাই জানো কিন্তু অসমীয়া কবলৈ অলপ প্ৰব্লেম হৈ যায় যেনেকে বেছি ডাঙৰ- ডাঙৰ ৱাৰ্ডবোৰ বা এ মানে এনেকা বস্তু